খবৰ
আছো বাইদেউ আপোনাৰ কি খবৰ
মই আছো দিয়া ভালে আছো দিয়া
পিছে আপোনাৰো মই খানা বনাই আছো বাৰু আপোনাকতো আৰু কালিৰ পৰা চিটিয়ে আৰু
অ তাকেতো কালিৰ পৰা এমাহ বন্ধ পাম ৰবা
ঠিক আছে একদম পুৰা এনজয়
অ তাকেতো এনজয় মানে এই অকনমান অসুখ বিসুখ হৈ আছে সেইকাৰণে বন্ধটো পাই অলপ ভাল হ'ল বাৰু অলপ ডাক্তৰক দেখাব লাগিব এ স্কুল থাকিলে আৰু নোৱাৰি নহয় স্কুল থাকিল
আমাৰো বন্ধ লৰাৰ বন্ধ
চুটি লৈ
হয় হয়
এ আৰু অ অ ক'বাত ফুৰিব যাওঁ বুলি ভাবিছা নি গৰমৰ বতৰত
এ উম মোৰ লৰাটোয়ে জেথিয়েকৰ ঘৰত যাম বুলি ভাবি থৈছে আৰু কি বা হয় চাওঁ এনে সৰুবোৰে ইফাল সিফালে কৰিব লাগিব
উম উম উম তাকে কেতিয়া মানে যাবা
কেতিয়া যাম ভাবা নাই কিন্তু যাম আৰু
অ অ
সময় সুবিধাটো মিলাই পেলাই যাব লাগিব
উম তাকেতো তাকেই অ এইকেইদিনৰ ভিতৰতে ফুৰি আহা আৰু গৰম বন্ধতটো শেষ হলেতো আৰু ক'তো যোৱা নহ'বই ত উম পঢ়া শুনা পৰীক্ষা ইটো সিটো উম তেতিয়াতো আৰু কতো ঘুৰিব ফুৰিব সময় নহবই নহয় এইকেইদিনে আৰু উম এইকেইদিনে আৰু চান্স আৰু এইকেইদিনৰে ভিতৰতে অলপ ঘূৰি ফুৰি আহিলে ভাল পাব আৰু ইও
তাকেতো এই আ কৰ্মশালাও আছে, তাকে কি কৰো তাকে ভাবি আছো। তাৰ কৰ্ম থাকে নহয় এই ল'ৰাবিলাক সৰু ল'ৰাবিলাকৰ ছোৱালীবিলাকৰ আজিকালি। এইটো কেইদিন এতিয়া বাৰ পৰা জইন হৈ আছে নহয়।
উম উম, অ এই যে হেৰিত হয় ন? ভৰলোত হয় নেকি?
হয় হয় হয় প্ৰত্যেকবাৰ যায় যে এইবাৰ বা কি কৰে?
কেই কিমান কিমান তাৰিখৰ পৰা আছে?
তেৰ তাৰিখৰ পৰা হ'ব চাগে! উম তাতে কি হয় দেউতাকে যদি ৰা শিকিব আহ সেইটোৱে।
উম উম তাক যোৱাবাৰ চেতনা দাস বাইদেউ আহিছিল নিকি?
অ অ এইবাৰো মাধুৰীমান এ তেওঁ তাৰপিছত বহুত ভাল অ
উম।
হেল্ল'! অ এই জুবিনৰ এক্টিং কৰিছিলে যে জুবিন গাৰ্গৰ এক্টিং কৰিছিল যে ল'ৰাটো তেওঁ আহিব এইবাৰ।
উম।
এই চিনেমাখনত যে এক্টিং কৰিছিল তেওঁৰ নামটো কি বা আছিলে মোৰ মনত নাই।
উম উম।
টো আহিব এইবাৰ, সেনেকুৱা আহিব আৰু বহুত ডাঙৰ -ডাঙৰ শিল
উম অ অ। তাকেতো বহুত খিনি কথা শিক শিকিব পাৰিব।
উম উম।
তাকেইতো, তাৰ অ অ ল'ৰাটোৰ বহুত মানে ইচ্ছাও আছে ন অভিনয়ৰ প্ৰতি বহুত তাৰ আগ্ৰহ আছে।
অ অকমান আছে আছে নোহোৱা নহয়। বেলেগ খিনিত নাই সিমান। এই নাটকত অলপ আছে বুলি
উম উম উম ভাল পাই সি। অভিনয় কৰি সি বহুত ভাল পায় আৰু মানে আছেও তাৰ মানে সেইখিনি গুণ আছেও। তাৰ গতিকে অকমান সেইখিনি -সেইখিনি সুবিধা অকমান দিলেহি আগবাঢ়ি যাব পাৰিব আৰু সেইটো দিশত।
হয় হয় তাকেতো চেষ্টাটো চলাই আছো বাকী চাৰিওফালত কৰা সুবিধা হলেহে মানে আমাৰ নিয়াতো অলপ দূৰ হয় নহয় সেই সেইটো ভাব ব লগা হয় আৰু সি অকমান ডাঙৰ হৈছে ন এইবিলাক ক্লাছ নাইন পাইছে যে অকণমান পঢ়াটোতো সেই চাৰিওফালৰ পৰা ভাবি চিন্তি সেই মানে এইটো ভাবিব লাগ মানে দিব লাগিব আৰু।
উম উম তাকেইটো।
দেউতাকৰ লগতো কথা
চিন্তা কৰি চোৱা, উম চিন্তা কৰি চোৱা আৰু বিয়া হলে লৈ গলে ভাল আৰু তাৰো অলপ মনটো ভাল লাগিব।
অ কিন্তু ল'ৰাটোৰ গাতটো এনে ভাল নহয় এতিয়া আৰু তাত তে গ'লে মানে গোটেই দিনটো থাকিব লাগে যে গৰমত, তাৰ প্ৰত্যেকবাৰ বেমাৰে হয়। এইটো খোৱা -লোৱাৰ অলপ অসুবিধা হয় নহয়। হয় হয়, দিনটো এনে গৰমত
তাক গৰমতো এইবিলাক এক উম অহ।
এটা কৰিম বাকী সুবিধা হলে, বাকী আপোনালোকৰ প্লেনিং? আপোনালোকৰ কোতো।
অ আমাৰ আৰু বহুত শেষ।
আপোনালোকে নাযায় নেকি এইবাৰ কতো।
নাই নাই, আমাৰ ক'তো যোৱাৰ ব্যৱস্থা কৰাই নাই। তাপিছত ঘৰত থাকি অকন নাই নাই এতিয়ালৈকে ভাবা নাই বাৰু! ক'তো যোৱা নহ'বই কিজানি! এনেই বন্ধ বুলি থাকি অকমান, এনে কাম- কাজ আছে অলপ। এই কুৰ্চাৰ কামবিলাক অলপমান বহুদিন কৰা নাই ভালকে। সেইখিনি অকনমান কিবা কিবি বস্তু অলপ বনাম।
হয় হয়।
তাৰ পিছত আৰু এই এনেকে থাকোতে দিন, মাহটো গুচিয়ে যাব। এনেকে ইটো-সিটো কৰোতে কৰোতে গোটেই মাহ
আতছা ঠিকে আছে ভাল কেতিয়াবা ৰেষ্ট ও কৰিব লগা হয়
অ' দেহাটোক অলপ আৰামে দিম। তাৰমানে সদায় অহা যোৱা কৰি কৰি তাৰমানে গাটো বহুত বেয়া হৈ গৈছে আৰু মানে। ক'তো ওলাই যাব ঘুৰা ফুৰা কৰিব একদম ইচ্ছা নোহোৱাই হৈছে। আকৌ স্কুল খুলিলেতো ডেইলি আপডাউন কৰি, অ'। অ' ডাকৈতটো চিন্তা কৰিম দিয়াচোন। অ' দিয়াচোন হ'ব দিয়া। যিদিনাখন অলপমান ঠাণ্ডা বতৰ হ'ব, বেছিকে ৰ'দ-চ'দ নাথাকে সিদিনাখন। অকণমান ওলাই যাম দিয়া বাৰু!
ঠিক আছে।
উম
বাকী এতিয়া কি কৰিব খোৱা-লোৱা? খোৱা লোৱাটো কি হ'ব?
বাই অলপ ঠাণ্ডা হ'ব দিছো, খাম খাম অলপ পিছতে খাম। অ এই খাম আৰু অলপ পিছতে। উম বনোৱা হৈছে। এই গৰম যে বহুত অলপমান দেৰিকে খাম আৰু লাহে লাহে।
হয়, আমি খোৱা নাই ৰ'ব। আমিও বনাই আছো।
অ'। কি বনাইছা?
আমাৰ
অ'। অ অ।
অ'। অ অ দিয়া ঠিক আছে দিয়া এ মাততো মাজে মাজে ভালকে নাহে দেখোন অ। অ মাতটো মাজে মাজে ভালকে নাহেই।
অ' নহ মই শুনি আছো, চৌকা-চৌকাত খিচাৰি বনাই আছো।
অ' আচ্ছা আচ্ছা। অ' ঠিকেই আছে বাৰু। অ' অ' দিয়া। ঠিক আছে দিয়া এই নেটৱৰ্কটো ভালকে নাই ৰাখ।
খিছাৰি বনাই আছো